হেল্লৌ! অঁ ভালে আছ অঁ ভালে আছ। এই এনেই আছো, এনেই আছো খোৱা-বোৱা কৰিলি? খালো খালো তই? মই খালো। এনেই এইবিলাক আৰু ভাত এনেই ভেজ খালো আজি। নিৰামিষ তাৰ পৰা - ত নাই ঘোৱা ন তাৰ পৰা গুৱাহাটীতেহে আছ।
গুৱাহাটীটে আছো।
উমঁ ঘৰত ভাল চবৰে?
ঘৰত ভালে ভালে তহঁতৰ বা মা চবেৰে ঠিকে আছে?
উমঁ চবৰে ভাল ভন্টি তহতৰ ভাল নহয়?
বা ভালেই ভালেই
উমঁ বা জুলাইত আহিব। জুলাই এক তাৰিখে। তাৰ পৰা তাৰ পৰা- হেৰি ফুৰিবলৈ মেলিলে যোৱা প্ৰগ্ৰেম বনাইছা নেকি কিবা?
টাৱাং চাৱাং যাব লাগিব।
টাৱাংটো যাব যাব লাগিব এইটো বছৰতে টাৱাংটো এইটো বছৰত- তে যাব লাগিব অঁ যাব লাগিব সেইটো বছৰতে বা গলে খবৰ কৰিম তোক। বাকী চাহস্থা পাতি ঠিকে আছে হেল্লৌ? হেল্লৌ! বাকী স্বাস্থ্য পাতি ঠিকে আছে ভালেই তোৰ? ভালেই মোৰ ভালেই তোৰ?
এই মোৰো ভাল দে।
উমঁ উমঁ।
আছোঁ আছোঁ ভালেই।
আ ঘৰ আহিলে লগক কৰিবি।
ঠিক আছে ঘৰলে যাম জানো কেতিয়া যোৱা হয়।
আজিকালি আও আমাবিলাকৰ লগ-
বাকী লগৰকেইটা খবৰ?
লগৰ কেইটা ভাল অহ হহ প্ৰগ্ৰেম চগ্ৰেম বনালে সিহঁতকো খবৰ দিব লাগিব।
আহ বাকী সিহতৰ কেইটা ক'ত আছে।
সিহঁত কেইটা ঘৰতে আছে এয়া কলেজ- ষ্টাৰ্ট হোৱা নাই ন কলেজ ষ্টাৰ্ট হ'লেহে- বাকী ঘৰ আহিবি জলধি লগ পাম তেতিয়া।
ঠিক আছে। বাকী এটিয়া এএ কোনটো ডিপাৰ্টমেন্টত?
ইহঁতে এই এ ৰয়েল ইকনমিক্সত তাৰপৰা মেধি বি চি এ। এই
চ-চলিহা।
ত' আহিলি চলিহা
নাই আহা নাই আহা। ষ্টেটিচষ্টিক কেনেকে পালে বে নাই।
তেনেকে পালে।
ই কেনেকে পালে?
মানে কি হয় এডমিশন কলেজত নহয় নহয় আটচও পাৰি সি আটচৰ আছিলে না।
আচ্ছা।
তাপা মানে কি হ'ল আ হেৰি অ' কি সি মানে এডমিশন কৰিব য যোৱা দিনা বহুত টাইম ৰখিলে। ৰখাৰ পিছত তাৰ এই বাকী কেইটা কেইটামান এবচেন্ট আছিলে ন। সি পাঁচটা মূৰত সি পাই গ'ল মানে। বুজিছ?
এতিয়া আমাৰ গোটেই কেইটা ইউনিভাৰচিটিতে ন।
অ', আমাৰ গোটেইকেইটা ইয়াতেল স্থানীয় জেগাতে হ'ল আৰু আৰু গোটেইকেইটা। তইহে বাহিৰত গুচি গলি।
উম।
গা ভাল নহয় নি?
এ চৰ্দি লাগিছে।
গা ভাল নহয় নেকি?
ভাল ক চৰ্টি লাগি আছে অ'।
তাকে চৰ্দি চৰ্দি দ্ৰৱ টেবলেট চেবলেট খোৱাতকে অলপ জালুক চালুক খাবি। জালুক চালুক খালেই ভাল পাই যাবি।
উম।
একো নাই এইটো ঠিক হৈ যাব, মা এনেই আছে।
হা?
মা এনেই আছে।
আচ্ছা।
হে হ'ব দে তেতিয়া।
উম, ঠিক আছে এইটো কি কয় হেৰি এই কিবা এটা সুধিম বুলি আছিলো পাহৰিলো নহয়। ঠিক আছে, দাদা তাৰলৈ গৈছ নেকি দাদাৰ দোকানত?
দাদা তালৈ নাই যোৱা। দাদা টালৈ যাম হে কাললৈ যাম হে কালি গৈছিলো। ইনেই গলোঁ আওঁ। এনেই অকণমান ফূৰ্তি কৰিলোঁ। ফ্ৰাচফুট বুলি। কালি একো নাখালো অকল চুপ খালো অকল চুপ। অকন খাই থৈ দিলোঁ। হেৰি যাম কাইলে মানে আকৌ। চিনেমা চালি নেকি? নতুন চিনেমাখন চালি নেকি?
নাই চাইছো ইখন চোৱা নাই ইখন এই হিন্দী আহিছে।
হিন্দী কি আহিছে।
চাবলৈ বাৰু নাগাওঁত ন হিন্দী কিবা এখন আহিছে।
হিন্দী অ কুকটেইল নে কিবা বুলি এখন আহিছে ন।
না নাজানো জানো কবি বিচন আছে।
অ। অ অ অ গম পাইছো এ হেৰি কি ও। চিজ এখন চাব নি ৱেব চিজ এখন চাব নি।
উম উম।
গ্ৰাম চিকিৎসালয় বুলি। গ্ৰাম। চিকিৎসালয় বুলি ৱেব চিৰিজ কমেডি কমেডি।
অসমীয়া অসমীয়া নে হিন্দী? ইংলিছ। ইংলিছ- ইংলিছ। ইংলিছটো অলপ। পাৰফেক্ট কৰিব লাগিব। চ' মই ইংলিছ চাম। ইংলিশ ৱেব চিৰিজ মোৰ মুকেছ কছ বুজিছ। প্লিজ ফৰ ইউ চাজেচ ইংলিছ ৱেব চিৰিজ অ'কে? অকে ব্ৰু। কি?
আৰু তই ইংলিছ চাবলৈ হলে। হেৰি চাব লাগিব। সেইটো তই। এ- কি আছিলে নামটো ইংলিছৰ। এ নামটো চ নিংলি আহেই।
অ দে হৈ গ'ল।
হ'ব দে।
অ-অ ঠিক আছে দে। হ'ব দে।